অ
কি কৰিছা
আহ এই ভাত পানী খাই শুব লৈছো তুমি কোৱা
অ ময়ো তেনেকে শুব লৈছো বোলো বহুত দিনৰ মূৰত উম ব্যস্ত আছা নেকি উম আছো আছো
অ অ অ ভাল ভাল দিয়া অ উম ব্যস্ত ব্যস্ত নাই
অ মানে মই কিবা এটা এনে আলোচনা কৰো বোলো
উম কোৱাচোন
মানে তুমি কেতিয়াবা ভাবিছা নেকি যে আজিকালি কেৰিয়াৰ বাচনি কৰাটো একেলগে মানে সহজো হৈছে আৰু কঠিন কঠিনো হৈছে বুলি
অ অ বহুত বাৰ ভাবিছো ধৰা উম আগতে মানুহৰ হাতত বিকল্প কম আছিল, আহ তাক তোৰ ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওঁক শিক্ষক হওক, অ' চৰকাৰী চাকৰিয়ে হওক আ এইকেইটাকে বেছি গুৰুত্ব দিয়া হৈছিল নহয়। এতিয়াও দিয়ে নিদিয়া নহয় কিন্তু মানে এতিয়া চালে শতাধিক কেৰিয়াৰৰ পথটো খোলা আছে, আৰু বহুত হৈ পৰিছে ন'
উম উম অ' ঠিক কৈছা, আৰু এতিয়া আ আই টি আ তাৰপিছত এ আই তাৰপিছত
উম
আ ডাটা এ এনেলাইছিছ ডিজিটেল মাৰ্কেটিং আ ইউটিউব কনটেন্ট ক্ৰিয়েচন মানে বহুতো আৰু ন' কিমান যে সুযোগ আহিছে, কিন্তু ইমানবোৰ আ বিকল্পৰ মাজৰ পৰা নিজৰ বাবে সঠিক টো মানে বাচি উ উলিওৱাটো আটাইতকৈ ডাঙৰ কাম কিন্তু আমাৰ হয়নে।
অ' একদম মানে ধৰা বহুতে বন্ধুৰ কথাত বা ধৰক আত্মীয়ৰ কথাত আ বা সামাজিক মাধ্যমত দেখি এটা পথ লয়, আ কিন্তু নিজৰ আগ্ৰহ যোনটো যোগ্যতা হয়, আৰু ধৈৰ্যৰ কথা অ' ধৈয্য কথা নাভাবি সিদ্ধান্ত ললে পিছত হতাশ হ'ব পাৰে। বুলি মই ভাবো হোৱাও যায় দিয়াচোন।
অ' আৰু উম, মোৰ মতে আজিকালি এটা ডাঙৰ সমস্যা হ'ল মানুহে খুব সোনকালে সফল হ'ব বিচাৰে। বিচাৰে হয় নে নহয়
উম, হয়
কিন্তু, সফলতাৰ আৰত থকা বছৰ বছৰ ধৰি কৰা কষ্টটো দেখিবলৈয়ে নাপায়।
সেইটো হয় বাৰু অ' ধৰা সামাজিক মাধ্যমত মানুহে কেৱল আ ফলাফল দেখুৱায়। আহ, কিন্তু কিমান বাৰ বিফল হৈছিল। কিমান কষ্ট কৰিছিল সেইবোৰ আহ সেইবোৰ সাধাৰণতে নেদেখাই, নেদেখুৱায় মানে যোনে ইয়াৰ কষ্ট কৰিছে সেইবোৰেতো জানে সেইটোৰ আঁৰৰ কাহিনীবোৰ।
উম, আৰু তুমি মোক কোৱাচোন তুমি ভৱিষ্যত কি কৰিবলৈ বিচাৰা তুমি?
আহ, মই ভৱিষ্যতে মই প্ৰথমে নিজৰ পচন্দৰ এটা ভাল চাকৰি বিচাৰো।
উম, উম।
কিন্তু তাৰ লগে লগে এটা নতুন নতুন দক্ষতাও শিকি নিজে নিজকে মানে উন্নত কৰি থাকিব বিচাৰো। অ', ধৰা অ', কাৰণ কিয় সময় সলনি হলে আমিও সলনি হব লাগিব যিহেতু।
উম, ঠিক কৈছা, ঠিক কৈছা কাৰণ আজিৰ সময়ত কেৱল ডিগ্ৰী থাকিলেই নহ'ব হয়নে, যোগাযোগ ক্ষতা, কম্পিউটাৰ জ্ঞান, ইংৰাজী ভাষা আহ, সমস্যা সমাধানৰ মানে ক্ষমতা আৰু আত্মবিশ্বাসো বহুত গুৰুত্বপূৰ্ণ এতিয়া।
উম, হয়, হয়, একদম ঠিক কৈছা তুমি অ', বহু কোম্পনীয়ে এতিয়া কেৱল নম্বৰ নাচাই দেই ধৰা এজন মানুহে দলৰ লগত কাম কৰিব পাৰে নেকি, নতুন কথা শিক শিকিবলৈ আগ্ৰহী নেকি উম, তাৰোপৰি অ', দায়িত্ব লব পাৰে নেকি এইবোৰো চাই আজিকালি মানে কিমান স্কিল আছে মানুহজনৰ সকলোবোৰ চাই আৰু অকল নম্বৰেই নাচাই।
উম, উম। এতিয়া মই তোমাক এটা সুধো আহ, তোমাৰ মতে আজিৰ শিক্ষ ব্যৱস্থাৰ কি কি সলনি হ'ব পাৰে, মানে আজিৰ যুগত?
অ', ধৰা মোৰ মতেটো কেৱল কিতাপে-কিতাপ আজিকালি কিছুমান থাকে ন কিতাপে মুখস্থও কৰি-কৰি ফুৰে।
উম, উম।
সেই পেৰট লাৰ্নিং মানে কেৱল কিতাপ মুখস্থ কৰিলে নহ'ব। অ', ধৰা বিদ্যালয়ত অ', অ'। ধৰা বিদ্যালয় আৰু মহা-মো যোনবোৰ বিশ্ববিদ্যালয় বাস্তৱ জীৱনত কামত লগা বিষ বিষয় যেনে আৰ্থিক জ্ঞান, যোগাযোগ দক্ষতা ব্যক্তিত্ব বিকাশ, সাক্ষাৎকাৰৰ প্ৰস্তুতি অ', আৰু তাৰ ওপৰি কম্পিউটাৰৰ দায়ি আৰু উদ্যোগ আৰম্ভ কৰাৰ বি-বিষয়ে শিকাব লাগে বুলি মই ভাবোঁ।
উম, ঠিক কৈছা দেই মানে বহু ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী শেষ কৰে কিন্তু চাকৰিৰ অ', উম, অ', সাক্ষাৰ-সাক্ষাৰত মানে কেনেকুৱা কথা কব লাগে সেই টো নাজানে।
উম সেইটো হয় দেই আৰু এটা কথা ক'ব গলে উম
উম, কোৱা।
আজিকালি ইন্টাৰনেটৰ বাবে শিকিবলৈ বহু সুবিধাও হৈছে দিয়াচোন। অ', আগতেতো আগতে যিহেতু শিকিবলৈ ডাঙৰ চহৰলৈ যাব লাগিছিল এতিয়া ঘৰতে বহি অনলাইনতে শিকিব পাৰি তোমাক যি লাগে যি হয় চব ঘৰতে বহি তুমি সকলোবোৰ তথ্যবোৰ তুমি সেই অনলাইনৰ
উম, একদম, একদম। কিন্তু এই একেই ইণ্টাৰনেট যদি কেৱল ৰীল গেম বা আদ মানে অদৰকাৰী কথাত বে মানে ব্যৱহাৰ কৰোঁ বা কৰে বা কৰোঁ তেন্তে সময় নষ্ট হ'ব হয় নে নহয় গতিকে ইয়াৰ ভাল আৰু বে বেয়া দুয়োটা দিশ আছে কিন্তু দুয়ো-দুয়োটাৰ ভিতৰত যোনটো যোনে ভাল ভাল হ'ব বেয়াটো যদি লৈছে বেয়া হ'ব হয় নে নহয়?
উম, হয়, হয় মইও ভাবো অ'মোবাইল টো বেয়া নহয় দে মানে ইয়া মোবাইলটো বহুত আমাক বহুত কামত সহায় কৰে। কিন্তু উম, আমি মানে এইটোহে চাব লাগিব যে মানে আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটোৱেইটো মূল কথা ন?
উম, ঠিক, ঠিক। মানে এ আমি চোৱা আমি যদি একঘন্টা ধৰি নতুন দিশকেইটা আহি শিকাত খৰচ কৰোঁ তেন্তে সেইটো ভৱিষ্যতত আমাৰ জীৱন সলনি কৰিব কিন্তু যদি আমি এই একঘন্টা যদি কবাত অ'বেলেগ, বেলেগ এ, জেগাত যদি ব্যৱহাৰ কৰোঁ তেতিয়াতো আমাৰ-আমাৰ কাৰণে এইটো ভাল নহ'ব ন' জীৱনত।
উম, উম। অ'হয় বাৰু ঠিক কৈছা একদম।
উম, অ'তোমাৰ মতে আজিৰ লৰা-ছোৱালীৰ ওপৰত আহ, মানে চাপ বেছি নেকি?
অ' হয় বহুত বেছি ধৰা পৰাঙা শুনা প্ৰতিযোগিতামূলক তাৰ ওপৰিও পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষ শিক্ষা হওক বা মানে কালচাৰ লাইন হওক কিবা হওক আ চাকৰি পৰিয়ালৰ আশা আৰু সামাজিক মাধ্যমত আনৰ সফলতা দেখি নিজৰ লগত তুলনা কৰা এই সকলোবোৰ মানসিক চাপ হৈ পৰিছে তে ছাত্ৰ-ছাত্ৰী বিলাকৰ আজিকালি
অ' ময়ো সেইটোৱে অনুভৱ কৰো দেই কিন্তু আৰু কিন্তু আনৰ লগত তুলনা কৰাতকৈ নিজৰ আগৰ আহ, অৱস্থাৰ লগত তুলনা কৰিলে উন্নতি কৰিব পাৰিব বুলি মই ভাবো।
উম, হয়, হয় একদম সচ ঠিক কৈছা দেই ময়ো ভাবো আ, উম,
এ,
অ' একদম আৰু ক'ব গ'লে প্ৰতিজনৰ জীৱনৰ গতি বেলেগ ন?
আহ, কোনোবাই সোনকালে সফল হয় কোনোবাই অলপ দেৰিকৈ হয়, কিন্তু নিয়মীয়া অ' নিয়মীয়া চেষ্টা এৰি দিব নালাগে মানে হাৰ মানিব নালাগে।
উম, এইটো হয়। মানে আৰু, আৰু এ স্বাস্থ্যৰ কথাও পাহৰিব নালাগে যিহেতু কাৰণ আমাৰ স্বাস্থ্যটো খুব বে চবতকে মানে দৰকাৰী স্বাস্থ্য যদি ভাল নালাখে মানে ভাল নাথাকে আমি একদম একো কৰিব নোৱাৰা হৈ যাম যে আমাৰ স্বাস্থ্যটো কেৱল ভাল ৰাখিব লাগে একক কেৱল পঢ়া বা কামেই হা নিয়মীয়া ব্যায়াম ভাল টোপনি আৰু মানসিক শান্তিও সমানে জৰুৰী বুলি মই ভাবো আৰু আজিকালিৰ মানে বেলেগ হৈ পৰিছে খুব মোবাইল ৰাতি আৰু স্বাস্থ্যৰ যতন নলয় এনেকে মানে বহুত ল'ৰা ছোৱালী মানে বেমাৰতো মানে হেৰি হৈছে পৰিছে।
উম উম হয় বাৰু ধৰা সেইটোয়ে সুস্থ শৰীৰ আৰু সুস্থ মন থাকিলেহে ডাঙৰ লক্ষ্য পূৰণ কৰিব পাৰি ন। ত' এইটোৰ বাবে ত' এইটোৰ বাবে নিজৰ স্বাস্থ্যটো অ উম উম নিজৰ স্বাস্থ্যটো নিজে মানে কেয়াৰ লোৱাটো উচিত। অ ধৰা তাৰ ফলত অ তাৰ ফলত এ আমি নিজে আমাৰ যত্ন ল'ব লাগে। সময়মতে খাব লাগে শুব লাগে ব্যায়াম কৰিব লাগে আৰু মানে ডাইট মেইনটেইন কৰিব লাগে ধৰা খোৱা বোৱাবোৰো ঠিকমতে কৰি কৰি চলিব লাগে ধৰা।
উম হম হম হয় হয় দে এ এইটো। একদম মানে সেইটোৱে মানে আজিকালি আ টাইম মেইনটেইন প্লাছ আ কিন্তু ডিচিপ্লিন টো মানে ৰাখিব লাগিব দেই।
উম হয় বাৰু দে।
অ মই এটা কথা কম যে সুযোগ এতিয়া আগতকৈ বহুত মানে বেছি। হ কিন্তু সঠিক সিদ্ধান্ত লোৱা আৰু নিয়মীয়া পৰিশ্ৰম কৰাতটো আগতকৈ বহু মানে বেছি গুৰুত্বপূৰ্ণ। আৰু মইয়ো অ মানে এইটো কব আছিল সফলতাৰ কোনো মানে চমু পথ নাই হয়নে নহয় চমু পথ নাই। সঠিক লক্ষ্য ধৈৰ্য্য আৰু মানুহে ধৈৰ্য্য ধৰিব লাগিবতো কিবা। হব লাগিলে বা পাব লাগিলে কঠোৰ পৰিশ্ৰম আৰু নতুন নতুন নতুন কথা শিকাৰ আগ্ৰহ থাকিলে নিশ্চয় সফলতা আহিব হয় নে নে নহয়। আজি সময় যি উম উম আজি সময়
উম এইটোৱে। অ সেইটোৱে মানে ধৰা এতিয়াৰ যুগত মানে যিয়ে শিকি থাকিব। থাকিব ত সলনি হোৱা সময়ৰ লগত সাপ খোৱাই আগবাঢ়িব আৰু ভৱিষ্যত তেওঁলোকৰে হ'ব ধৰা মানে
উম ঠিক কৈছো গোড।
উম আৰু ক'ব গলে মানে উম ধুনীয়াকে মানি চলিব লাগে বস্তুবোৰ তেতিয়াহে পিছলে আমি আগবাঢ়িব পাৰোঁ। ভৱিষ্যতত আৰু আমি মানে উম লগতে আমি সময়ৰ মূল্য বুজি লাগে নতুন দৈৰ্ঘ্যতা শিকি শিকিব লাগে আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাটো চেষ্টা কৰি যাব লাগে আৰু।
উম একদম একদম ঠিক দেই ভাল লাগিল।
অ ময়ো দিয়া।
উম।
ঠিক আছে।